হেল্ল' অঁ শুনিছা শুনিছা?
শুনি শুনিছোঁ ৰবা।
কিনো হ'ল জানো ভাই মানে-
হাঁহিও উঠিছে ৰবা নহয়হে নহয়। সি তাকেহে মানে- পতককতে নাযায় তোমাৰ কিবা মানে ওলটা পোলটা দেখাই দিয়ে। মই তাকে ভাবিছোঁ তুমি কল কৰাটো মই কৰি থাকোতে আকৌ তুমি কৰাটো আহিছে মই বোলো-
ছেম উঠনি আহিছে তাৰপিছত কলটো ক কাট খাই গল নিজে নিজে। কিবা চাগে চফ্টৱেৰ কিবা গ্লিচ মাৰিছিল নেকি চাৰ্ভাৰ বেয়া হৈছিল চাগে কিবা?
সেইটোৱে সেইটোৱে চাগ তেনেকুৱাই কিবা হৈছে মানে এইবিলাক- কিবা শুই থাকে মানে তাতে হয় মানে এপতো বহুতে চলাই থাকে ন- সেইটো মানে এপটো বহুতে ব্যৱহাৰ কৰি থাকে যে- বহুতে ব্যৱহাৰ কৰি থাকে সেইটোৱে সেইটো সেইটো কাৰণে মানে কিবা এটা হেৰি- হৈ যায় আৰু তেনেকুৱা বাকী খোৱা-বোৱা চাহ-তাহ খোৱা-বোৱা হ'ল? নাই নান চাহ।
মই চাহ খালোঁ।
খালা তোমাৰ ক বনাই দিলে চাগৈ খালা আমাৰ বনোৱাই নাই। সি খোৱাও নাই বনাব লাগিব আকৌ খাব লাগিব।
আপুনি আকৌ বনাই দিলেহে খাব ঘৰৰ মানুহে।
সেইটোয়ে সেইটোয়ে তাকে বনাব- বনাব লাগিব আৰু বাকী- আজি চানডে ক'লৈকো যোৱা কৰা হোৱা নাই চাগৈ ফুৰিব কৰিব?
চান্ডে এ যোৱা নাই ঘৰতে আৰু ঘৰতে আছোঁ মোটামুটি। কিনো কৰিম আৰু আপুনি গ'ল নে ক'ৰবাত?
নাই নাই আমিতো আৰু কলৈ যাম আৰু তোমালোকে আজিকালি আৰু টো- বত মানুহ ক'ৰবালৈ যাওঁ বুলি ক'লে যাব পাৰা আমিতো তেনেকুৱা নহয় দিয়াচোন ধৰা। আমি মানে কি আৰু যাওঁ বুলি ক'লে ফটকে- নিব নিব নিয়ে নিয়ে আমি পতে পৈছ যাওঁ বাৰু নহয় মানে সেইটো কৈছো এতিয়া তোমালোক যাওঁ বুলি ক'লে যাব পাৰা আমি ধৰাচোন আকৌ কোনোবাই নিলেহে যাব লাগিব তেনেকুৱা আৰু কিন্তু এতিয়া বৰ্তমান। সেইটো কাৰণে আৰু আৰু আমাৰ জানাই নহয় আমি যাওঁ বুলি ক'লে আৰু কিমান একেবাৰে কাপোৰ কানি পিন্ধা কৰা মেলা তোমালোক আৰু এয়াই পিন্ধ যি হাফ পেণ্ট পিন্ধি থাক হাফ পেণ্ট হতেদি গুচি যাব পাৰে স্পৰ্টি এটা লগাই হাত
অঁ আমাৰ আমাৰ প্ৰব্লেম নাই আৰু অঁ,
সেইটো কাৰণে তোমালোকৰ ভাল কিন্তু আমাৰ আকৌ ড্ৰেছ গোটেই সম্পূৰ্ণখিনিয়ে সলাব লাগিব।
সেইটো হয় আপোনালোকৰ সেইটো আৰু বেলেগেই আৰু ড্ৰেছ পাতি মেকাপ পাতি বেলেগতটো, মেকাআপ কৰোতে এঘন্টা যায় আৰু
সেইবিলাক কৰোঁতেই জানাই দেখোন আৰু আজিকালি আৰু সেয়া কৰোঁতে, সেইবিলাক কৰি আকৌ যাবলৈ মন নাযায় যে এনেই, এতিয়া গৰম বন্ধ বুলি কলৈকো যোৱা হোৱা নাই তোমালোকে ক'বালৈ যাবা নেকি এনেই,
আমাৰ ভাবি আছোঁ বাৰু ক'ৰবাত যাম বুলি ভাবি আছিলোঁ অৰুণাচলৰ ফালে কিন্তু ছাকচেছ হয় নে নাজানো প্লেনিং কৰি থকা হৈছে। বাকী আপোনাৰ প্লেনিং নাই নেকি।
আমাৰতো আমি বাৰু যামেই এই ওথ ওনৈছ যাম এ হেৰিছে। শ্বিলং যাম ওঠৰ ঊনৈছ,
শ্বিলং,
শ্বিল শ্বিলং চেৰাপুঞ্জী চাবৰ কাৰণে যাম।
অ অ আগতো আগতো গৈছে নে এইবাৰ ফাৰ্ষ্ট টাইম যাব।
নাই নাই শ্বিলং এবাৰ ফাৰ্ষ্ট টাইম যাম এনেই আমি বেলেগ আমি প্ৰতেক, গৈয়ে থকা হয় বাৰু বেলেগ এনেই বাকীবিলাক ঘূৰিলোৱেই আমিতো। প্ৰায়তো ঘূৰিলোঁহে বহুত ঘূৰিলোঁ আমি আমাৰ ঘূৰিবলৈ,
আৰু এতিয়া।
পাবলগীয়া ইমান নাই মানে এতিয়া শ্বিলং যাম অ,
ভালে কৰিছে।
নাই নাই আমি বহুত খিনি চালো। সেইটোৱে মানে এতিয়া পাওঁ, আচলতে মানে কি জানা যদি তোমাৰ বেছি মানে বয়স সোৱালৈ থাকে। তাৰ মানে তেতিয়া মানে কৰবাত চিৰি তিৰি বগাবলৈ অসুবিধাহে হয় সেইটো কাৰণে।
সেইটো হয় বেমাৰ পাতি আহি যায় প্ৰেছাৰ চেছাৰ আহি যায়।
সেইটোৱে যেতিয়া মানে এ সেইটোৱে যেতিয়া এনাৰ্জিটো থাকে যে। এতিয়া যাব পৰা থাকে, আকৌ তেতিয়াই চব ফুৰি চাকি ল'ব লাগে ন সেইটোৱে তামানে তুমি, ল'ব লাগে সেইটোৱে তুমি যদি একে বহুত দেৰিকৈ যাম এই যাম দিয়ে আমি ব বয়স হ'লে আমি যাম। এনেকে বুলি ভাবি থাকা তেতিয়া আহে তেতিয়া ধৰাচোন তোমাৰ বেমাৰ বিৰোধী আজি বোলে। কিবা বিষ হে হ'ব কিবাহে হ'ব তেনেকুৱা হ'লে দিগদাৰিহে হয় সেইটো কাৰণে আগতীয়াকে। আমি কিন্তু বহুত উৰিষা চোৰিচা এইবিলাক মানে চব ঘোৰিলো।
গ'ল মানে আগতে মানে ফুৰি মেলি আহিলে আৰু
সি হাঁহিলো হেৰি উৰি চা উৰিষ্যা এইবিলাক জগন্নাথ মন্দিৰ এইবিলাক চিল্কা হাট এইবিলাক কি গোটেই আগতেই চালো। চাই কৰি এতিয়া মাজতে গ'লো এই গুৱাহাটীতো এতিয়া নতুন ধুনীয়া একেবাৰে হেৰি পাৰ্ক এখন খুলিছিলে সেইকেইখন চা- চাইছিলাগৈ নে তোমালোকেতো ল'ৰা মানুহ গৈছা ছাগৈ
আমি তেনেকে যোৱাই নাই মই মোৰ ঘৰ আপোনাৰ তেজপুৰতহে তেনেকে যোৱা নহয় আৰু। কিন্তু গ'লে আপোনাৰ যাব লাগিব।
তাতে গুৱাহাটী যাবাচোন তুমি সেইটো পাৰ্কখন ব্ৰহ্মপুত্ৰৰ পাৰ্কখন আকৌ শহীদ বেদী একেই এতিয়া বহুত ধুনীয়া হয় মানে ভাল লাগিছে এতিয়া চাবলৈ বহুত-
স্মাৰ্ট জেনচ ছ স্মাৰক
অ সেইখিনি যে ধুনীয়া হৈছে একেবাৰে মানে চাবলগীয়া হৈছে যাবচো- ভাল লাগে চাবলৈ তেনেকে, আমি গৈছিলোঁ বাৰু মাজতে চাব যাবাচোন ভাল লাগে এতিয়া তোমাৰ আকৌ শ্বিলং গ'লেও যে ডাউকি ফালে যে তোমাৰ আকৌ সেয়া হেৰি হৈ আছে নহয় সেইটো কাৰণে তুমি আগলৈ যাব নোৱাৰিম চাগৈ আমি সিফালে ইমান যাব নোৱাৰিম মানে।
হিৰজন হৈ আছে নেকি?
উম সেইটোতো ডাউকিটো হয় বুলি মই মোবাইলত হে পাই আছো হ হৈ আছে বুলি মোবাইলত দেখো-
হয় এপাক এপ এ এপ এপাক ধৰক এপাক চাই আহিব চাই আহিবলে ধৰক ৱে তেতিয়া বোলে আগত এৰিয়জন হৈছে তেতিয়া নগলে হ'ল আৰু আগবাঢ়ি।
সেইটোৱে হে সেইটোৱে সেইটো কাৰণে মানে আকৌ সেইবিলাক দেখিলে আকৌ ভয়য়ো লাগে তা- পা যেনিবা এতিয়া আমি হে এতিয়া অ-
মেক্সিমাম মানুহটো আপোনাৰ ধৰক শ্বিলঙতে যায় গৰমত মেক্সিমাম
এতিয়াতো শ্বিলং আৰু অৰুণাচল এইবিলাকতে বেছি গৈ আছে।
এতিয়া এতিয়া এতিয়া বেষ্ট আৰু শ্বিলং অৰুণাচল আমাৰ আকৌ এইফালে তেজপুৰ ফালে মানে আপোনাৰ চব মেক- ক্সিমাম মানুহে আপোনাৰ অৰুণাচল যায়। টাৱাং চাং এইবিলাকতে যায় এতিয়া আ আমাৰ এইফালৰ পৰা শ্বিলং যায়। শ্বি শ্বিলং কম যায় কিন্তু এইফালে আমাৰ অৰুণাচল বেছি যায় অৰুণাচলৰ ওচৰ হয় ন
সেইটোৱেই
এতিয়া এতিয়া ধৰক মানে বাইক চাইক লৈ গুচি যায় ল'ৰা বিলাক মেক্সিমাম চব বাইক চাইক লৈ ওলাই গুচি যায়।
সেইটোয়ে সেইটোৱে বাইক চাইক লৈ গুচি যায় ভাল কিন্তু যাবলৈ। আৰু ল'ৰা মানুহৰ ভাল তিনি চাৰিটা বা পাঁচ ছটা লগ হৈ পেলাই ধুনীয়াকে বাইক লৈ গুচি-
অঁ ধুনীয়া অঁ ধু ধুনীয়াকৈ গুচি যাব পাৰি হয়।
গুচি যাব পাৰি এতিয়া আমাৰ বাৰু বেছি মানুহ নহয় আমাৰ সে- ছজন মান হে যাম চাগৈ আমি ইমান বেছি
অঁ মানে গোটেই আছে কি মানে হ'ল ফে ফেমিলিটো আৰু
অঁ আমাৰ মানে দুটা ফেমিলি যাম আৰু।
গাড়ী লৈ চাগে যাব আৰু।
গাড়ী লৈ যাম বাৰু গাড়ী লৈ তোমাৰ মানে ধৰ আও বেছি হেৰি ডাঙৰ গাড়ী নহয় সৰু গাড়ীয়ে লৈ
হয় হয়
তাৰ পিছত সেই ছজন ছ ছজনে হ'ব মানে লগৰ মানে সিহঁতৰ ফেমিলি তিনিটা আমাৰ ফেমিলি তিনিটা তিনিটা তিনিটা ছটা মানে
অ অ বেয়া নহয় আৰু তেতিয়া একেলগে গ'লে ধৰক ভালো লাগে গোটেইখিনি গৈ
এ সেইটো আৰু অকলে অকলে ফুৰি সেইটোৱে আৰু তুমি চাবাচোন ন অকলে অকলে যে ফুৰি ভালো নালাগে আকৌ চাবা
ভাল নালাগে ভাল নালাগে লগত থাকিলে ধৰক ফূৰ্তি ফাৰ্তা হয় কথা বতৰা পাতি দিনটো যাওতে আহোতেও টাইমটো স্পেণ্ড হৈ যায়
সেইটোৱে ভাল লাগে অকলে অকলে তেনেকে গৈ মানে ভাল নালাগে এতিয়া ধৰা চোন গোটেইখিনি মানুহ যদি লগ হৈ যায় নহয় তেতিয়া ভাল লাগে কিবা এটা ভাল লাগে মানে ফূৰ্তি ফাৰ্তা কৰি আ কৌ ধৰাচোন একেলগতে থকা কৰা সেইবিলাক মানে হেৰিটোৱে বেলেগ আৰু সেই সেইটো এনজয় এটা বেলেগ আৰু
সেইটো ভাল লাগে সেইটো কাৰণে চাম আমাৰ বাৰু গৈ থকাই হল আমি যোৱা বছৰ আমাৰ মানে দাৰ্জিলিং যোৱা কথা আছে পিছে দাৰ্জিলিংটো কেঞ্চেল হৈ গ'ল যাব নোৱাৰিলো আমি
হয় হয় হয় হয় আপুনি হেৰি উৰিষ্যা কেতিয়া গৈছিলে উৰিষ্যা এই নহয় অ পাগলামি কিয় কৰি আছ নো বিশ নে ঊনৈছ? ওঠৰ ঊনৈছ আ
নহয়, ওঠ ওঠৰ মানত গৈছো
অ কি উৰিষা ক'ত ক'ত গ'ল? পুৰী জ জগন্নাথও চাই আহিলে নেকি?
জগন্নাথ অ জগন্নাথ মন্দিৰ সূৰ্য মন্দিৰ তাৰপাছত তোমাৰ এইয়া চিলকাহাট
হয় হয় হয় হয়। সেইখিনিও মানে আপোনাৰ চাইছে আৰু?
চাইছো মানে তাত যিখিনি আছে আৰু চাবলগীয়া। সেইখিনিয়ে আমি পোন্ধৰ পোন্ধৰ দিনৰ কাৰণে এনেকে গৈছিলো। তেনেকে নাই-নাই দাৰ্জিলিং আমি যোৱা বছ ৰ যোৱা বছৰ যোৱা কথা আছিলে আমাক মানে দাৰ্জিলিং আমাৰ লগৰ এজনে তেনেকে লগ ধৰি থাকিলে সিহতৰ ফেমিলি তো আমাৰ ফেমিলিতো যোৱা কথা আছিলে কিন্তু মানে কিবা এটা মানে অসুবিধা হ'ল অসুবিধা হোৱাৰ কাৰণে আমি দাৰ্জিলিংটো কেঞ্চেল কৰি দিবলগীয়া হ'ল। থাকি গ'ল সেইটো কাৰণে দাৰ্জিলিংটো যোৱা হোৱা নাই। এইবাৰ আকৌ শ্বি শ্বিলঙতে প্লেন কৰা হ'ল আকৌ ইয়াৰ পৰা আহি আকৌ মানে কেতিয়া মিলেগৈ আৰু
ত আপোনালোকৰ ধৰ গুৱাহাটীৰ পৰা ওচৰো হৈ শ্বিলং। মোক দে ফোন এই লাগি গল লাগি এ মোৰ লগৰ ছোৱালী দে ফোনটো অ লাগি গল হয় হয়। আপোনালোকৰ ধৰক এতিয়া ওচৰ হৈ যায় পুতুকতে গুচি যাব পাৰে আৰু কিমাননো বা তিনি ঘন্টা মানৰ বাট নেকি? হয় উম উম হয়।
ক'ব নোৱাৰিম বাৰু কিমান ঘণ্টা হয় কিমান হেৰি হয়!
হয় তিনি চাৰি ঘণ্টাই বেছি টাইম নালাগে। আপোনাৰ এ এ এভাৰেজ এভাৰেজ তিনি ঘন্টা মানে লাগে বোলা যাওঁতে। মই এইফালে আগতে এই শ্বিলঙদি বাছত অ অহা যোৱা কৰো নহয় আপোনাৰ শিলচৰলৈ। সেইটো ৰোটত বাছ বাছ যায় নহয় আপোনাৰ শ্বিলং বাইপাছদি মই আগতে আপোনাৰ সেইফালে বাছত অহা অহা যোৱা কৰোঁ শিলচৰ
অ তেতিয়া তুমি যানতে চাগৈ তেতিয়া গম পাবা মই ইমান বাৰু সেইটো ইমান নাজানিম।
হয় হয়। কিন্তু সেইটো বহুত ভয়ংকৰ ৰাস্তা দেই, একদম আপোনাৰ ভয় লাগি যায়, যেতিয়া আপুনি চি- শ্বিলঙৰ ফালে এইফালে গুচি গ'ল আৰু ফ্লাইঅভাৰখন আপোনাৰ বাইপাছ হৈ যেত- তিয়া আপোনাৰ শ্বিলচৰ ফালে গুচি যায় সেইখিনি ৰাস্তা মানে একদম দু- দুৰ্গম ৰাস্তা আৰু তললে চাব নোৱাৰে ভয় আপোনাৰ বাট নাই বাছ যে কেনেকৈ চলাই নহয় আপুনি ভাবিব নোৱাৰে। এটা এটা চক- যেনে তেনে লাগি থাকে আপোনাৰ মানে দেখিলেই ভয় লাগি যায়। ৰাত- তি অহা যোৱা কৰোঁ কাৰণে মানে টো টোপনি যে আহি যায় টোপনি আহি য- যোৱাৰ কাৰণেহে ধৰক বাচি যাওঁ এবাৰ আহিছিলোঁ আমি ঠাণ্ডা দিনত। আহিছিলো মই বাছত উঠিলো বজপৰ ৰাতিপুৱা কিন্তু সন্ধিয়া ছটা বজাত।
হুম।
ছটা বজাত বাছত উঠিলো। আমাৰ মানে সেইটো যদি ছটাত উঠে ইয়াত আপুনি খানাৰ পৰা চাৰিটাৰ পৰা পাঁচ তাৰ ভিতৰত আপুনি পাই যায়হি। খানাপাৰাত বাছ।
অ।
তেতিয়া ধৰক আপোনালোক ধুনীয়া আমি ধুনীয়াকে ছটালে ধো গলোং মোবাইল চুবাইল টিপি মেলি খাই খোজ খোৱা বোৱা ৰখালে ৰখা তাছত আমি টোপনি গুচি যাওঁ। সেইদিনাখন কি হ'ল আপোনাৰ প্ৰথমতে এটা এক্সিডেণ্ট হ'ল। গাড়ী জামত ফাচিলে তাইছত যেনে তেনে কিবা কিবি হৈ গাড়ী ওলাই গ'ল। গৈ আপ- পোনাৰ বহুত ৰাত- একদম ডাঠ কুৱলি মানে একো দেখা নাপায় গাড়ী লাষ্টত পাহাৰ কাষত ৰখাই দিলে। ৰাতিপুৱা আমি কেইটাত পাইছোঁ জানে টোটেল আমাৰ লাগিছে ও- ওঠৰ ঘণ্টা বাছত কিবা লাগি গৈছে বুলি কৈছোঁ। কিমান টাইম বহিব মানে পাগল পাগল লাগি গৈছে আৰু আপোনাৰ এটা কথা শ্বিলঙত মানে আপোনাৰ হেৰি নাপায়। আমাৰ ইয়াৰে যোনটো নেট নেটটো নাপায় মানে।
নাপায় অ তাততো এইবিলাক চাগৈ জিঅ' চিঅ' চিমৰ কাম নিদিবই নেকি মোৰ
পলে মানে চ- চলে মানে ৰোমিং হৈ যায় আৰু এতিয়া পাহাৰ আপোনাৰ ভালকে নেটৱৰ্কতটো নাপায় মোবাইল ভালকে চাব নোৱাৰে মানে কেনেকুৱা লাগে ন ধৰিব নোৱাৰে আৰ।
বা ওঠৰ ঘণ্টাত ধেমালি নেকি। ভাবিবলৈ গলে ন তোমাৰ আৰু তোমাৰ মানে কি জানা এই গৈ থাকিলে যে তোমাৰ যে সেইবিলাক দেখা হয় তেতিয়া যে মন বিলাক আৰু বেয়া লাগি যায় ন তোমাৰ মানে বেয়া লাগিছে আৰু মানে তুমি নিজৰ গাড়ীখন গৈ থাকোঁতে ভয় নালাগে কাৰণ নিজৰ গাড়ীখন নিজে নেদেখি কিন্তু আনৰ গাড়ী আগত গৈ থকা গাড়ীখন যেতিয়া দেখি যায় অ বা সেইখন গাড়ীয়ে কি এনেকে গৈছ- কে ভা ম ফোনতো এনেকে মানে ভাবিলে মানে বৰ ভয় লাগি যায় তেতিয়া সেইটো কাৰণে মানে বেছি ভয় লাগে। সেইটো কাৰণে কিছু এই বিলাক ফুৰিব গ'লে কিন্তু হেৰি কিছুমান কিন্তু ৰিক্সৰ ভয়ো লাগে।
এই নহয় এইবিলাক আপোন এক্সপেৰিয়েঞ্চ আৰু এটা।
সেইটোৱে সেই আমি মাজতে সেইটো-সেইটো মাজতে আমি গলো গোৱাল পাৰা ডিচেম্বৰত আমি গোৱালপাৰা ডিচেম্বৰ নহয় জানুৱাৰীত গৈছিলোঁ গোৱালপাৰা।
হয়, হয়।
এই, এই বছৰ আমাৰ এ জানুৱাৰীত গ'লো, জানুৱাৰী দহ তাৰিখ মানে আমি গৈছো। লো গোৱালপাৰা গৈছিলোঁ, টুক্ৰেশ্বৰী মন্দিৰ বুলি শুনিছা ছাগৈ।
টুক্ৰেশ্বৰী শুনিছো-শুনিছো হয়।
শুনিছা চাগত টুক্ৰেশ্বৰী মন্দিৰত গ'লো হে টো কিন্তু বহুত ভাল লাগিলে, সাতশ চিৰি বগাব লাগে তোমাৰ। সাতশ চি সাতশ চিৰি ব